অহ'।
কি কৰি আছ?
এহ আছো আনে তই।
সেয়া, তেনেই টাইম পাছ।
অহ' চাভাবিক।
নাই নাই তই।
শুই আছ?
উম।
এক্সাম শেষ হ'ল ন?
অ' হৈ আছে আজি এটা আছেৰি একজাম। কেনেকা গৈছে একজাম আজি আছে এটা বজাৰ পৰা অ দেৰ এটা বজাৰ পৰা দেৰটা বজাৰ পৰা আছে আজি। এনেকুৱা কৈছ তো একদম কেইটা? আহ পঢ়ায় নাই।
ভাল ন?
কিয়া?
বেছিকাই পঢ়িছিলো যে।
অ' হয়য়ে। পাছ কৰিবিনে ফেইল কৰিবি? তোৰতো ক'তো এনেক বেগ লগা নাই ন?
ঠিকে আছে চোকা চোকা মানুহ।
উ ত লাগিছে এইবোৰ।
মোৰ ফাৰ্ষট াইমত নালাগিলে, তাৰপিছত ছেকেণ্ডছমত এটাত লাগিলে।
থাৰ্ চেমাতো নালাগিলে। এতিয়া ফৰ্থ চেমো নালাগিব চাগে ভালেই হৈছে একজাম কেইটা মানে সেইকাৰণে।
অ'।
কই যে আশা এটা কৰিব পাৰি বুলি তো সেইটোকে কৰি আছো।
বাক স গকো যোৱা নাই হলে।
ৰাইজৰ।
কিয়? ভৱি ছেয়া কালি ফিল্ডত আছিলি নেকি? কালি ফিল্ডত আছিলে নেকি?
অ' আছিলেই।
মই তোক দেখা দেখা লাকিলে পণিতাও আছিলে নেকি ন?
ফ নক ন পলাই মোক।
অ' প্ৰণামিকা আৰু এজনী কোনোবা আছিলে।
নাই দেখা।
আৰে মই আজি টাউন গৈছিলোঁ আবেলি টাইমত।
অ'।
তাৰ পিছত এই। টাউনৰ পৰা আহোতে তোক মানে এই এই প্ৰনামিকা যে।
হয়।
তাইক দেখিলো মাতিলো কিনে তাই লেবেলডাল দেখুৱাই দিলে।
তাৰপিছত সেই তাৰপা আহিলো আমি।
স খবৰ ভাল?
হে?
বাকী খবৰ ভাল?
এয়া আছো আৰু তোৰ?
অ, ক'ত আছ?
মই এতিয়া বৰ্তমান ঘৰত যাম এতিয়া লাহেকে ওলাই এপাক।
তইতো ঘৰতে থাকিবি চাগে আজি নাযাও কলোকো
পৰীক্ষা ভাল দিব লাগে নে ফুৰিব লাগে?
হা হা
পৰীক্ষা আছে পঢ়িব লাগে নে ওলাই যাব লাগে?
পৰীক্ষা লৈ ওলাই যাম মানে যাম ঘৰৰ পৰা সোনকালে ওলাই ওলাই কৰি গৈ ক'ৰবাত ৰখিম তাৰপিছত কলেজ যাম পৰীক্ষা দিম তাৰপিছত ঘৰ আহিম।
উম,
তাৰ বাহিৰে কিবা আছে জানো? এহঁতে ইণ্টাৰনছিপ ক'ত দিছে?
কৈছে বুলে আগষ্ট লৈ আগষ্ট মাহত কৰিব লাগিব মই জুলাইতে কৰা কতনো কৰা আক বিচাৰিয়ে মানে তই ক'ত কৰিব
মই তোৰ হেৰি জইন কৰিব লাগিব যে কি বুলি কয় বাজাজ সার্ভিস সেন্টাৰ জুনটো আছে
পেইড মেফে।
হা
এ কি পইচা দিব লাগে নে নালাগে?
নালাগে একো দিব নালাগে তাত দাদাই মো কাম কৰে মেনেজাৰ মেনেজাৰটো আমাৰ গাঁৱৰে হয়
ভালেই ন?
চিনাকি মানুহ তাৰপিছত তাক কলেও গৈ পেলাই এনেকে যেনেকে ইণ্টাৰ্শ্বিপ দিছে মই আহিম এদিনে যাম বুলি কৈছো দেই আকৌ
এদিনে যাম গৈ পেলাই ফটো চটো উঠিম
অ',
তাৰ পিছত হেৰি কৰি দিব আৰু কামটো সিহতে কৰি দিম বুলিয়ে কৈছে বাৰু ইহতে মই এতিয়া এদিন যাম যিদিনাখন মন যায়
উম নহয় দুদিনমান দেৰিকে ফটো উঠিব লাগিব নহয়
সেইটো এদিনে যাম এদিনতে ফটো উঠিমগে মোৰ তাত কাম নাই চাইন মৰাৰ কাম চত দাদাই কৰি দিব তাক কাগজ খিনি দি দিম সি লৈ যাব সি কৰি থাকিব
অ, লিখা কেনেকে লাগি
ৰিপৰ্ট লিখাখিনি লিখাখিনি হ'ব আৰু কি নু অম দাদা আছে দাদাক সুধিম গোটেইখিনি কথা কেনেকুৱা কেনেকুৱা কি কথা। মানে সেইটো আইডিয়াটো আজিয়েতো আছেই ন।
অহ।
সেত আইডিয়া আছে ন। অ সি ক'ব আৰু মোক। তেনেকে ছাপি দিম আকৌ হেৰি এখন চার্টিফিকেটো লাগব নহয় তাত দিবলে। অ কিন্তু আমাক নিদিয়ে সিহতে আমি নিজে বনাম সেইখন চাৰ্টিফিকেট।
বনাই পেলাই সেইখন চিগনেচাৰটো লৈ ললে হ'ল।
চিগনেচাৰটো আৰু চিলটো লৈ ল'ম আৰু। তহঁতৰ এনে এনেই অপশচনবোৰ কেনেকুৱা দিছে তহঁতৰ?
আমাক হাই ছেকেন্দেৰিয়ক স্কুলত কৈ কৰাখিনি জুলাইত স্কুলত খোলে। তাৰপিছতে তেনেকুৱা মলত কৰিব পাৰা। কৰ্টত ডি চি কৰ্টত কৰিব পৰা ডিচি অফিচ।
এ পাহেন্দক সুধি চাবি না পাৰ্থ ছাৰহনতক
কিয়?
প্ৰীতম দাই হেৰিত কৰেতো আৰু কি বুলি কয় ডিচি অফিচত কৰেতো।
এই ৰিচিপশচন বহুত মানে কাম কৰিব দিয়ে।
অ', কৰিব লাগিবই কিন্তু তাৰপা যোনখন তোক দিব যে চাৰ্টিফিকেট খন অলপ হেভি থাকিব না।
ডিচি অফিচত আমাৰ লগৰখিনিয়ে কৰে লিখিবলৈ বহুত দিগদাৰ হয়
অ' সেইটো হয় তাত আকৌ মানে হেৰি হ'ব লাগিব, মানে কি বুলি কয় এইটো মানে কোনোবাই ভালকে বুজাই দিয়া মানুহ হ'ব লাগিব।
অ' তেনেকোৱা মানুহ নাই নহয়, ক'ত থাকিব তেনেকুৱা?
সোমাব পাৰো এইটো যে কি বুলি কয় আমাৰ যোনটো এইটো যে কি কি আছিলে এইদাল
অ',
এই ৰহ পাহৰিলোঁ নহয়।
উম
এ মল নহয় ৰ, এই যে বাকৰি গাওঁ এইফালে যে আছে এইটো কি?
পঞ্চায়ত।
অ' পঞ্চায়ত তাতো সোমাব পাৰ চোন।
পঞ্চায়ত, মই বোলো পঞ্চায়তত কৈছো ইমান কাম নাই দৰং কলেজৰ কালি সোমাই গ'ল।
দৰং কলেজৰ ছোৱালী সোমাই গ'ল।
উ মানে ইমান কাম নাথাকে যে।
পঞ্চায়তৰ হেৰি কি বুলি কয়, তাত মানুহ এজনী চিনাকি আছিলে যোননজনী এতিয়া তাত কৰি আছে। ভাল ৰেংকতে। হম মানে ভাল সেই পোষ্টতে আছোঁ বাৰু।
হয়।
তোৰ হেৰি এইবাৰ সোমাইছিলে এক্জাম দি পেলাই থাৰ্ড গ্ৰ্যেডৰ। এই কিবা আৰু কি চেয়াৰমেন নে কি যে?
অ'
সেই তাত আছে এতিয়া মানে অফিচাৰ ৰেংকত আৰু
কৰি দিম মানে মই নিজে ফোন-চোন নকৰা হলোঁ বহুত দিন হ'ল। হয় মই আমাক আগতে একাউট একাউণ্টছ পঢ়াইছিলে। টিউচন কৰিছিলোঁ তাত। সেই উদেশনা বুলি কয় মানুহজনীৰ নাম। ছোৱালী মানুহে বেছি ডাঙৰ নহয়।
শুনিছ? হেল্ল'
শুনিছোঁ
অ', ছোৱালী মানুহে, বেছি ডাঙৰ মানুহ নহয়।
আছা
তহতৰো সেনেকে টিচাৰবোৰ মানে যোনবিলাক শিক্ষক আছে, সিহঁতক ভগাই দিয়া নাই জানো?
হয় নি
হাঁ?
নাই নাই আমাৰ যিকোনো এটা দিব আৰু দিলেই হ'ল তেনেকুৱা।
হয় নেকি? তহঁতৰো এনে অপচন বিলাকো আছে কি কি কৰিব পাৰ তহঁতে
ছোৱালী বহুত বহুত কাম কৰিব ছোৱালীবিলাকে কষ্ট কৰিব নালাগে এনেকে কৈছে
এই মলত মলত ইমান কাম নকৰাই বে এটা যে আছে ৰিলায়েন্স বুলি স্মাৰ্টপইন তাত যদি তাত যদি কৰিম বুলি কওঁ তাত তোৰ ৰাতিপুৱা সোনকালে যাব লাগিব, সোনকাল মানে তাত সাতটা মানত।
সাতটা মানত গৈ পেলাই তোৰ সন্ধিয়া ধৰ আঁ চাৰে পাঁচটা বা ছটা মানে আন্ধাৰ যেতিয়া হব হয় হয় আৰু
উম
তেতিয়া তোক ছুটি দিব মানে মেইন যোনখিনিয়ে তাত কাম কৰি আছে সিহঁতৰ মানে প্ৰচেছটো তেনেকাই সেইটো চিষ্টেমতে মানে সিহঁতক ছুটি দিয়ে ছোৱালী মানুহক বুজিছ
উম
এইটো মানে সিহঁতৰ প্ৰচেছতটো আৰু মানে তাতে ল'ৰা মানুহ বিলাক বেছি সময় কাৰণে ৰখাই কিমান নখাই লোৱা মানুহতো ধৰ ৰাতি এঘাৰটা দশটা বাৰটা তেনেকুৱা আহিব লগা হয় তে ৰাতি উ মানে বস্তুবোৰ আহে ন
ত সেই বস্তুবোৰ যেতিয়া উলিয়াব মান পাব মানে গাড়ী পৰা নমাব লাগে ন তেতিয়া সেই ল'ৰাবিলাকৰ খাই মানে দি ললে এনেকে ছোৱালী মানুহক নৰখায় শুনিছ
কিন্তু এই কিছুমানত ভাল আকৌ কিছুমানত যে হেৰি তোৰ মানে হেৰি কৰিব লাগে এইডাল কি বুলি কয় চেলেও দিশ তাত। কিছুমানত মানে কিছুমান আছে আৰু ধৰক সেইবিলাকত চেলেৰিও দিয়ে কিছুমানে একো নিদিয়ে
বুজি হেল্ল'
অ', ক হাঁ
বুজিছ নাই ইস্কুল ইস্কুলে স আগষ্টত সোমাবগৈ লাগিব
টাইমেই নাই তাৰ আগতে সোমাব লাগে
অ' আগষ্ট এতিয়ো জুলাই গাৰ্লছতটো দীক্ষাই কৰি আছে
আকো পৰহিদিনাখন দিছেহে
অ' কিছুমানক আকৌ বেংকতো কৰিব দিছে দেই আমাক বেংকো দিছিলে কিন্ত আমি নকৰিলো বেংকত মানে কি আমাৰ যিমান পোৱালি আছে তাতকে বেছি মানে তাতকে কম আছে
উম
বাকী ঘৰৰ মানুহ কেনেকোৱা তহতৰ
আছে ভালে আছে তহঁতৰ ভাল ঘৰত
এই আমাৰও চলি আছে বিন্দাচ চবৰে
ধন কত পাছি বা
এবাৰ তাই ক্লাছ ফ'ৰ সিহতও এই পৰীক্ষা ৰিজাল্ট দিব আজি সেইকাৰণে ঘৰত আছে ফাৰ্ষ এই প্ৰথম গোট পৰীক্ষা
আহ অ'।
ৰান্ধি জাল দিব আৰু তাই আমি তাই ঘৰতে আছ। অকণমান দেৰিকেহে তাই হেৰি কৰিব আৰু মানে বা মাৰ লগত যাব আন
দে ঠিক আছে হ'ব দে।
হয়।
উম।